অ' কি
এনে আছোঁ। দেওবাৰ আজিৰ দিনটোত কি কৰিবা আৰু? উঠিছোঁ মাত্ৰ, অলপ আগত শুই । তুমি
অ' ময়ো এনেই আছোঁ ৰবা, এনে বহি আছোঁ ।আজি দেওবাৰ ন'?
কিবা বিশেষ পৰিকল্পনা কৰিছা নেকি? আজি ক'বাত ফুৰিব যোৱা তুমি?
এ নাই, মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ আৰু শ্বিলঙলৈ এবাৰ খুৰিম আৰু এপাক যিহেতু গৰমৰ যিটো জুন- জুলাইৰ মাহ পৰিছে । তো সেই আজি দেওবাৰ হোৱা বাবে, আকৌ সেই কথাটো মনত পৰিল । আৰু মানে বন্ধৰ দিনত যাবৰ কথা আছিল । কিন্তু নহলে দিয়া, আজিও যাব।
বা, সেইটোতো বৰ ভাল কথাহে। ভ- ভাল কথাই ভাবি আছিলা। মই মানে বহুত দিনৰ পৰা শ্বিলঙলৈ যোৱাৰ কথাটো ভাবি আছিলোঁ বাৰু। যাম - যাম বুলি, যাৱাই হোৱা নাই ৰবা।
তাকে দিয়া । মানে এই টাইমে নাপাওঁ ন আমি? মানে কামৰ যিটো ব্যস্ততা, সেইটো ব্যস্ততাৰ মাজতে থাকি যাব লগা হৈ যায় । এই যি কেইদিন বন্ধ পাওঁ, সেইদিনো মানে, অ'- নিজৰ গাতোক অলপ জিৰণি দিবলৈ মন যায় । তো সেইকাৰণে চাগে পাৰ- পাৰ- পাহৰিয়ে যোৱা যায় আৰু । কিন্তু হলেও তোমাৰ মানে সঁচাকৈ কবলৈ গ'লে আৰু । মানে এই সপ্তাহটো মানে ইমান ব্যস্ত গৈছে আৰু মানে, অলপ মা- পাহাৰীয়া ঠাইলৈ গৈ নিজৰ মনটো মানে পাতল কৰি আহিব পাৰিলে ভাল লাগিল হয়।
একেবাৰে দিয়া । কেতিয়াবা মানে দৈনন্দিন কাম-কাজৰ পৰা অলপ আঁতৰি যোৱাটোৰো প্ৰয়োজন। নহ'লে মানে, মানসিকভাৱে বহুত অশান্তিৰ সৃষ্টি হয়।
বাকী তুমি আগতে কেতিয়াবা শ্বিলং বা অন্য ঠাইলৈকে গৈছিলা নেকি?
এবাৰ গৈছিলোঁ । কিন্তু বহুত বছৰে হ'ল দিয়া যোৱা । এতিয়া যোৱা নাই । বহুত বছৰ আগতে গৈছিলোঁ ।
অ' তেন্তে আকৌতে এবাৰ গ'লে, নতুনকৈ ঘুৰি চোৱাৰ দৰে হ'ব আৰু তোমাৰো ন'?
তাকে ৰবা । মানে বহু ঠাই এতিয়াও উন্নত হৈছে বুলি শুনিছোঁ । তো সেইবোৰ চাব যোৱাৰ এটা ইচ্ছা আছে । তাকে ভাবি আছোঁ যাম বুলি।
হয় - হয় । মানে বহুত ঠাইত মানে জানাই তুমি, এতিয়া উন্নত কৰি আছে । মানুহ- চৰকাৰে হওঁক বা মানুহে হওঁক । তাকেই দিয়া মই ভাবিছিলোঁ মানে, যদি অহা মাহত মানে দুই তিনি দিনৰ ভিতৰত আৰু, সময় পালে, ময়ো এপাক যাই আহিম আৰু শ্বিলঙলে।
অ' সেইটোতো বৰ ভাল হ'ব । মান দুই দিনত মূল ঠাইবোৰ চাব পাৰিবা আৰু । যদি ভালকে যোৱা আৰু। তিনিদিন থাকিলেতো অলপ আৰামকৈ ধৰা, ভালকে ঘুৰি পাকি আহিব পাৰিবা আৰু তাতে।
বাকী তুমি যিহেতু গৈছায়ে একবাৰ । তো তুমি অ'- কোৱাচোন মোক । মানে কেনেকুৱা সময়ত যাবলৈ তুমি পৰামৰ্শ দিবা আৰু মোক? শ্বিলংলৈ?
মোৰ মতেতো এই বৰষুণ যেতিয়া একেবাৰে নোহোৱা সময় এটা আহিব নহয়, তেতিয়া গ'লে ভাল আৰু । তেতিয়া মানে ঘূৰি ফুৰিবলৈ সুবিধা হয় দিয়াচোন।
তাকেই দিয়া । কিন্তু শ্বিলঙত জানো বৰষুণ অ'- মানে পৰিমণটো মানে কমিব জানো? শ্বিলঙতো সেই বৰষুণ হয়ে দিয়াচোন, অলপ হ'লেও।
অ' বৰষুণতো হয় বাৰু । সেই অভিজ্ঞতাটো বাৰু এটা বিশেষ অভিজ্ঞতা, কাৰণ তোমাৰ পাহাৰ হওঁক, ডাৱৰ হওঁক, সৰু - সৰু বৰষুণে এই ঠাইখনক আৰু অতি ধুনীয়া কৰি তোলে না? তো সেইবোৰ অভিজ্ঞতা চাব পাৰা আৰু।
তাকেই দিয়া । মই ভাবি আছোঁ, গ'লে আৰু পুৱাই ৰাওনা হম। কাৰণ যিটো পুৱাৰ যিটো ঠাণ্ডা বতাহ পাবা, অ'- যিটো ঠাণ্ডা, অ'- সেই পাবা, তো সেইটো মানে বহুতেই আৰু, মানে ঠাণ্ডা যিটো বতাহ হওঁক, পাহাৰৰ যিটো সৌন্দৰ্য্য, সিটো তুমি অ'- মানে যিটো ক'লে যে ৰাস্তাৰ যিটো কাষে - কাষে গছগছনি আছে, এইবিলাক দেখি গেলে আৰু মনটো বহুতেই ভাল লাগিব ন'?
অ' ভালতো লাগিব । কিন্তু তুমি পাৰিলে মানে ৰাতিপুৱা সময়তে ৰাওনা হবা আৰু, যদি যাব খুজিছা । একেবাৰে ৰাতিপুৱাই যাবা আৰু। ৰাতিপুৱা গ'লে ভাল আৰু।
তাকে দিয়া। আপোনাৰ ৰাতিপুৱা গ'লেতো যাত্ৰা বহু- দৃশ্য আৰু বহু যাব পাৰিম ন', সেই কাৰণে।
অ' আৰু ধৰা বিশেষকৈ যিটো উমিয়াম হ্ৰদ আছে, তাৰ ওচৰ পালে ফটোবোৰ তুলিবলৈ চেষ্টা কৰিবা আৰু । কাৰণ তাৰে দৃশ্যটো বৰ সুন্দৰ । দেখিলে ভাল পাবা তুমি।
হৈ দিয়া । মই ফটোত দেখিছিলোঁ মানে আগতে, মানে । কিন্তু বাস্তৱত চাগে আৰু ধুনীয়া ন'? তুমিতো দেখিছা । তুমি কোৱাচোন অলপ বৰ্তনা দিয়া তাৰে, উ- উমিয়াম হ্ৰকটোৰ বিষয়ে।
এ দেখাততো বৰ ধুনীয়া দেচোন । মই যেতিয়া প্ৰথমবাৰ দেখিছিলোঁ, এ মানে থমকি থিয় হৈ চায়ে আছিলোঁ আৰু বহুত টাইম। আৰু তোমাৰ দে কৰিবলৈ যিহেতু বহুত ধুনীয়া আৰু তাতে সুন্দৰ পৰিৱেশ এটা, পানীবোৰো বৰ চাফা, চাৰিওফালে গছগছনি দেখা পাবা, সেউজীয়া পৰিৱেশ এটা আৰু।
তাকে দিয়া । বাকী তুমি শ্বিলঙলৈ কেতিয়া- মানে প্ৰথমে কেতিয়া গৈছিলা মানে? অ'- কিমান হ'ল আৰু । কলেজত যাই কিনে কি কি চালা? ফাঁষ্ট
মোৰ দিন হ'ল দেবহুত এতিয়া ক'বলৈ গলে এনেকুৱা মনতে নাই কিন্তু মই যোৱাৰ ভিতৰত উমিয়াম ৰদটোলৈ গৈছিলো তাৰ পিছত তোমাৰ শ্বিলং পিক যে আছে? শ্বিলং পিক এলিফেণ্ট ফলচ। বাহুছ্লেগ এইবোৰত চাইছিলো আৰু।
কি কোৱা এইদিন মানে। তুমি যে চালা এইবিলাক তুমি এদিনত গোটবিলাক চালা নে তুমি কেইদিনমান থাকিলা আৰুতে থাকি থাকি চালা।
আহ সময় যদি তুমি ঠিকমতে ব্যাৱস্থা কৰিব পাৰা তেন্তে কিন্ত তাতে মানে লাহে লাহে চাব পাৰা আৰু গোটেইখিনি বস্তু এবাৰতে এদিনতে গোটেইখিনি বস্তু সঠিকভাৱে চাব পাৰা আৰু।
অ হয় নেকি? এটো ঠিক বাৰু তাৰে তাত যিটো তোমাৰ অ মানুহৰ তাৰ সুৰা যিটো ভ্ৰমণ কৰা। বেছি ভাল নাপাওঁ ন মানে সোনকালে সোনকালে যিটো ভ্ৰমণ হয় সেইটো মানে ভাল নাপায় না মানে মানে মন। টো সেইটো মানে মানে বুজিব নোৱাৰে সিহৰ বাবে বুজিব নোৱাৰে মানে লাহে লাহে।
আমিতো এতিয়া গৈছিলো আৰু তেয়া। এতিয়া ধৰা গাড়ীৰে গৈছিলো ন ত' সেই গাড়ীৰে যাওঁতে মাজতে ৰখি ৰখি সকলোবোৰ চাইছিলো আৰু এ তাৰ পিছত।
আহ মানে তুমি ভালেখিনি মানে কথা কথা তাৰে মানে শ্বিলঙৰ অনুভৱ কৰিছা আৰু বাকী তুমি তাতে যে তাতে কিবা বজাৰ বহে বোলে তাতে বজাৰ চজাৰ গৈছে নাই?
বজাৰ যোৱাতো গৈছো এ বহুত মানুহ থাকে ন সেই। তাৰ মানে আমি গোটে। গধূলি সময়ত গৈছিলো আৰু পুলিচ বজাৰ বুলি কয় তাতে ইমান মানুহ হয় গধূলি সময়ত মানে বস্তু কিনিব যদি ভাবিছে আৰু কিবা কিনিম বুলি ইমান মানুহৰ ভিৰ ইচ্ছাই নাযায় আৰু বস্তুৰ দোকানত। সোমাবলৈ?
অ বাকী কিবা কিনি আনা নে নানা ত পৰা মানে তুমিতো বজাৰত গৈছা তো তাতে বোলে মানে যিবিলাক অ মানে থিপ বুলি কোৱা হয় ন কাপোৰ তাৰো বহুত কাপোৰ পায় ত তুমি কেনে কিনি নে কিবা নাই কিনা?
হয় কিনা নাই দিয়া বেলেগ বিশেষ একো কিনে মই এটা ছাতি এটা কিনিছো এতিয়া যিহেতু বৰষুণৰ দিন আৰু শ্বিলঙৰ ছাতিতো জান নাই কিমান ডাঙৰ ডাঙৰ ছাতিত। তো সেই এটা খিনি লৈ আহিছিলো আৰু।
মানে বতৰটো কেনেকুৱা আছিল গৰম আছিল নে ঠাণ্ডা আছিল?
বতৰটো বেয়া নহয় দিয়া আমি যাওঁতে ইমান মানে গৰমো নাছিল ইমানে ঠাণ্ডা নাছিল মানে এটা ধৰা শীতল বতাহ বয়ে বুলি যে কয় সেনেকুৱা এটা পৰিৱেশ আছিল আৰু।
অ বাকী তাৰে ৰাতিৰ পৰিৱেশতটো কেনেকুৱা আছিল শ্বিলঙৰ ক'ব পাৰিবা নেকি?
ৰাতি বহুত ঠাণ্ডা পৰে দে যদি যোৱা তোমালোক আৰু তেতিয়াাহলে ভালকে গৰম কাপোৰ লৈ যাবা মানে তাতে বহুত মানে বহুত বেছিয়ে ঠাণ্ডা পৰে গধূলি তোমাৰ সাত আঠ বজাৰ মানৰ পৰা এনেকুৱা ঠাণ্ডা পৰিব যে এনেকুৱা লাগে তোমাৰ বৰফে পৰিছে? হেনেকুৱা অনুভৱ কৰ।
আহ তুমি মানে বৰফৰো বৰফ পোৱা মানে পৰাৰো অনুভৱ লৈ আহছে আৰু শ্বিলঙৰ পৰা।
লৈছো লৈছো?
বাকী তাৰে স্থানীয় খাদ্যবোৰ সোৱাদ ল'লা নে নাই তাৰে স্থানীয় খাদ্যবোৰ মানে যেনেকে ধৰি ল অসমৰ বিভিন্ন স্থানীয় খাদ্য আছে সেইবিলাকো তোমাৰ যিবিলাক ঘৰুৱা খাদ্য তোমাৰ প্ৰিয়ে হব বাকী তুমি তাৰে খাদ্য কিবা খাইছানে?
ভ্ৰমণৰ সময়তো তুমি তাৰে বিশেষ বিশেষ খাদ্য খাবাই দিয়াচোন, বেলেগ ঠাইলৈ গলে তাৰে স্বকীয় বস্তুটো হল তোমাৰ খাদ্য। বেলেগ ঠাইলৈ যদি ভ্ৰমণ কৰিব যোৱাতো তাৰে বিশেষত্ব খাদ্য স্থানীয় খাদ্য বোৰতো খাবই লাগিব দিয়াচোন। মই বাৰু নকওঁ বাৰু নাম নকওঁ, তোমাক তুমি যেতিয়া যাবা তুমি তেতিয়া নিজে যেতিয়া বিচাৰি বিচাৰি খাবা। সেই খাদ্যবোৰ তেতিয়া গম পাব যে। কেনেকুৱা লাগে আৰু আৰু তোমাৰ যিকোনো ঠাই। সংস্কৃতি যদি জানিব বিচাৰে আৰু তেতিয়া খাদ্যই সহায় কৰে ত' সেই ক্ষেত্ৰত খাদ্যবোৰ খাই চাবা তুমি গ'লে।
ঠিকে দিয়ে মই একবাৰ গৈ চালে আহ খাদ্য গোতে খাই চাম আৰু, আৰু মই ভাবিছো কেমেৰাতো লৈ যাম আৰু মানে যিবিলাক খাদ্য তাৰে সংকজ তেতিয়াও সাজ-পোছাক হও, মানে এইবিলাক পাহাৰীয়া সৌন্দৰ্য সেইবিলাক মানে কেমেৰাটোতে মই মানে ৰাখি থৈ দিম আৰু সেইবিলাক ধুনীয়া যিবিলাক ফটো তুলি মানে দৃশ্য বিলাকত থৈ দিম আৰু
অ নিশ্চয় লৈ যাব ফটো তুলিবলৈ বহুত ধুনীয়া দৃশ্য আছে দিয়া তাতে বহুত ভাল ভাল দৃশ্য দেখা পাবা, বহুত বহুত ধৰা নিজৰাও আছে তাতে, ডাঙৰ ডাঙৰ হ্ৰদো আছে, ডাঙৰ ডাঙৰ পাহাৰো দেখা পাবা, পাহাৰৰ ওপৰৰ পৰা ধৰা বিভিন্ন ধৰণৰ গছ গছনি চৰাই চিৰিকটিও, এইটো দেখা পাবাই দিয়াচোন দিয়া এইবোৰত ফটো তুলি আনিবা ভাল ভাল।
তাকে দিয়ে এইবোৰ ফটো নুতুলিলে জানো ভ্ৰমণটো সম্পূৰ্ন হব, সিবিলাক চায়েই যেতিয়া ঘুৰ ভ্ৰমণৰ পৰা ঘূৰি আহিম, এইবিলাক চায়েতো সেই যেতিয়া আৰু কেতিয়াবা পুৰণি দিনবোৰ মনত পৰিব ন যেতিয়া ধৰি ল মোবাইলতটো চায় তুমি ফটোবলাক চালা তেতিয়া মনত পৰিব ঔ' মই যে গৈছো সেইটো ঠাইত কিমান ভাল লাগিছিল। এইবিলাক ফটো তুলিলে ভাল লাগি যায় ন, দেখিলে
কিন্তু ফটো তোলাৰ লগতে তুমি ধৰা ঠাইখনো উপভোগ কৰিব নাপৰিবা আৰু কিন্তু ঠাই কাৰণ ঠাইখন উপভোগ কৰাটো মজাটো আৰু বেলেগেই কিন্তু বহুত বেছি
এ সেইটো বাৰু ঠিক কথা কৈছা তুমি মানে আমি অ মোবাইলটোতে ব্যস্ত হৈ থাকিব বা তুমি ফটো তোলাতে ব্স্ত হৈ থাকিব নালাগিব ন, কাৰণ যিহেতু আমি ঠাই চাব লৈছো সেই ঠাইত যিটো আচল যিটো মানে যিটো প্ৰাকৃতিক অনুভৱ সেই প্ৰাকৃতিক অনুভৱটো ল'ব লাগিব ন। ফটোতনো কিমান তুমি প্ৰাকৃতিক অনুভবটো পাবা কিন্তু যিটো তুমি মনেৰে বা যিটো তুমি গাৰে পাবা ন সেইটোৱে তুমি আচল যে অনুভৱ, ফটোটো এই কাৰণে তুলি থোৱা হয় কাৰণ যাতে সেইটো আমাৰ মানে এটা মুহূৰ্ত হৈ থাকা এটা স্মৃতি-স্মৃতিময় মুহূৰ্ত হৈ থাকে যাতে আমি পিছত কেতিয়াবা মনত কৰি থব পাৰো। কিন্তু সেইবোলি আমি ফটোতে আমি ব্যস্ত হৈ থাকিব নালাগে, যেনে আজিকালি মানুহ ধৰা তুমি কৰ-কৰবা এঠাইলৈ গ'লে তাতেই তোমাৰ কিমান ফটো উঠে মানে বস্তুবিলাক চাবলৈ ইচ্ছা নকৰে বা জানিবলৈ ইচ্ছা নকৰে কেৱল ফটো উঠিবলৈ যায় আৰু কিছুমানে বহুতে।
বাকী তোমাক মই এটা কথা কৈছিলো আৰু যোৱাৰ আগত এখন পৰিকল্পনা সূচী বনাই থবা আৰু ক'ত কেনেকে যাবা কিমান সময় থাকিবা সেইখন বনালে সহজ হ'ব তহ বাকী বিশেষ একো নকও বাৰু, আজিলৈ মই ৰাখিছো মোৰ মানে অলপমান কাম আছে এতিয়া তহ পিছত কিবা সুধিব লগা থাকিলে ফোন কৰিবা তুমি।
অ ঠিক আছে দিয়া, হ'ব দিয়া আজি নহলে ন ঠিক আছে বাই।
অঁ।